হেল্ল'
হেল্ল'
অ কি খবৰ তোমাৰ
অ কি খবৰ তোমাৰ
ভাল তোমাৰ কি খবৰ হেল্ল'
মোৰো ভাল।
উম, কি কৰি আছা?
কি কৰি আছা তুমি?
এনেই বহি আছোঁ তুমি কি কৰি আছা?
হেল্ল'।
হেল্ল' শুনা নাই নেকি? হেল্ল'। হেল্ল'।
হেল্ল'।
কি শুনা পোৱা নাই নেকি?
যোৱাকালি তোমাৰ জন্মদিন উপদান কেনেকুৱা গ'ল?
অ', মোৰ ভাল গ'ল, বহুত ভাল গ'ল চ বহুত মানুহ আহিছিল ঘৰত। হেল্ল'। হেল্ল'।
যোৱাকালি তোমাৰ জন্মদিন উপদান কেনেকুৱা গ'ল?
বহুত ভাল গৈছে। হেল্ল'।
কি কৰিলা তুমি যোৱাকালি?
যোৱাকালি মই অহ, নতুন কাপোৰ পিন্ধি কেনে অহ, ঘৰৰ অহ, ঘৰত বহুতো অহ, বন্ধু বান্ধৱীসকল আহিছিল অহ, কেক কাটিলো। অ', বহুত ফূৰ্তি কৰিলো। পিছে তুমি কিয় নাহিলা?
হেল্ল'।